কি কৰি?
অ', এনেই আছোঁ তুমি?
এনেই আছিলোঁ।
অ আহ খালোঁ তুমি খালানে।
নাই খোৱা ৰবা অলপ টাইম লাগিব মানে দেৰিকে খাম মানে।
অ।
ঘৰত চবই ভাল?
উম ভাল তোমাৰ ভাল নে।
অ ভালে মই মানে আজি তোমাৰ লগত পৰিৱেশৰ মানে কিছুমান কথা মানে কবলৈ। সুধিছিলো যে আজিকালি মানে পুৰবিলাক অ মানে পৰিৱেশ বিলাক কেনেকুৱা হৈ গৈছে ন নষ্ট হৈ গৈছে। বা মানে, বো এনেকুৱা পৰিৱেশ যাৰ ফলত মানুহ বিলাকৰ বা বিলাকৰ মানে বহুত কষ্ট পাই আছে হয়নে নহয়।
অ ঠিকে কৈছা আৰু আজি ইমান গৰম ফেন চলাইও যেন। ঘাম ওলাইছে।
উম একদম ঠিক আজিকালি বতৰ বিলাকো তোমাৰ চাবা ইমান অতিপাত। গৰম দিয়ে আৰু মাজে সময়ে এনেকুৱা মানে বৰষুণ দিয়ে ন গমেই নাপায় আজিকালি বতৰবিলাকো কেনেকুৱা হৈ গৈছে।
অ আচলতে আমি নিজৰ পৰিৱেশটো নিজেই নষ্ট কৰিছো কাৰণ গছ-গছনি কাটি প্লাষ্টিক জ্বলাই গাড়ী ধুৱাই বায়ু ভৰাই পেলাইছো যাৰ বাবে আমাৰ লগত। প্ৰকৃতিয়ে প্ৰতিশোধ লোৱাৰ দৰে হৈছে।
একদম ঠিক কৈছা তুমি চাবা এতিয়া মানুহ বা জীৱ জন্তু গছ-গছনি বা বায়ু হলেটো এটা মানে পৰিৱেশ হয় নহ বা যদি বা। যদি জীৱ-জন্তুৱে নাথাকে বা মানে গছ-গছনিয়ে নাথাকে পৰিৱেশটো কেনেকুৱা ভাল হব, ইমান গছ-গছনি কাটি পিনে আমাৰ অ উশাহ নিশাহ লোৱা অক্সিজেন বিলাকো আমাৰ গছৰ পৰাই পাই নহ সেইবিলাক যদি। কাটি দিয়ে আমাৰ উশাহ নিশা লোৱাৰ কিমান দিগদাৰ হ'ব।
উম ঠিকেই কৈছা আৰু কাইলৈ এটা বাতৰি দেখিলো যে ব্ৰহ্মপুত্ৰৰ পানী হেনো। দিনে দিনে কমি গৈছে আৰু কাজিৰঙাটো বান খৰাং দুয়োটাই বাঢ়িছে আৰু আৰু জানানে আমাৰ গাঁৱৰ পুখুৰীটোও শুকাই গৈছে।
হয় কাৰণ চোৱা এতিয়া মানে আজিকালি। যতে ততে ইমান জাবৰ জোথৰ বিলাক পেলাই দে ইমান প্লাষ্টিক বিলাক পেলাই দে। তাৰ কাৰণে তোমাৰ পানী বিলাক তুমি নিজেই চোৱা না ব্ৰহ্মপুত্ৰ নদী এতিয়া আগত। কিমান ভাল কিমান পানী আছে। কিমান ধুনীয়া দেখা হৈছিল আৰু আজিকালি চব তোমাৰ যতে ত'তে মানে। ব্ৰহ্মপুত্ৰ ইমান ডাঙৰ নদীটো মানুহবিলাকে জাৱৰ
আৰু মানে পৰিৱেশ মানে অকল গছ-গছনি বা নদী নহয় আমি উশাহ লোৱা বায়ু বা পানী আদি মাটি সকলো কৰি দিয় আৰু যদি এইবোৰে বেয়া হৈ যায় দূষিত হৈ। বুজা তেনেহ'লে আমি মানুহবোৰ জানো বাচি থাকিম।
হয় একদম আমাক গছে আমাক। যে নদীয়ে আমাক পানী দিয়ে মাটিয়ে শস্য। যদি এইবোৰকে যদি মানে অবিহনে এদিন জীয়াই থাকিবই নোৱাৰো আমি যদি এইবিলাকে যদি ন। হৈ যায় আমি কেনেকৈ জীয়াই থাকিব পাৰোঁ এতিয়া তুমি নিজে চোৱা। যদি পানী নদ নদীবিলাক যদি বা লেতেৰা হৈ যায় সেইবিলাকটো পানী বিলাকটো মানে ঘৰে ঘৰে চব আহে ন চাপ্লাই পানী বিলাক তাৰে পৰা এনেকুৱা কৰি সেইটো আহে যদি এইবিলাকে যদি। দূষিত হৈ যায় সেইটো হোৱাৰ পিছত আমাৰ বেমাৰ হব স্বাস্থ্য বেয়া হব। আমাৰ কাৰণে উশাহত তোমাৰ এতিয়া চোৱা আজিকালি এনেকুৱা মানে এইটো খেতি কৰিব কাৰণে এনেকুৱা মানে মাটিত কীট পতং বা দ্ৰব্য দি আছে যাৰ কাৰণে মাটিবিলাকো পূৰা নষ্ট হৈছে যাৰ কাৰণে মানে। ভালকে অ শস্যবিলাকো ভালকে নহয়।
তাকে আৰু আমি এজন মানুহেনো কি কৰিব পাৰিম কাৰণ উদ্যোগবোৰে ধোৱা এৰি। পিছে চৰকাৰে গছ কাটি ৰাস্তা বনাইছে তাৰ ফলতো বিভিন্ন ধৰণৰ সমস্যাই দেখা দি আছে।
হয় তুমি ঠিকেই কৈছা এতিয়া যদি আমাৰ কাজিৰঙাত গড় বা মানে এনেকুৱা বান্দৰ না ধৰা যায় কাজিৰঙা যদি গড় নাথাকে বা মানুহৰ সোণালী বান্দৰ বা নামেৰে হাতী এই সকলো যদি কাৰণ এ এই সকলো আমাৰ পৰিৱেশৰ সম্পদ যদি এই নাই প্ৰজাতি বিলাক যদি নাইকিয়া হৈ যায়। প্ৰকৃতৰ শৃংখলাটো ভাঙিয়েই যাব ন কাৰণ এইবিলাকৰ কাৰণটো আমাৰ প্ৰকৃতিৰ কাৰণ হয় তো কাজিৰঙা এইকেইটা সম্পদ গড় জীৱ জন্ত।
এ সৰু ঠিকেই কৈছা আৰু আমি যদি সকলোৱে সজাগ হয় তেনেহলে এইবোৰ সমস্যাই পিছলে দেখা নিদিয়ে।
হয় একদম ঠিকে কৈছা আৰু এতিয়া চাবা তোমাৰ মানে ডাঙৰ ডাঙৰ অট্টালিকা বনাবৰ কাৰণে তোমাৰ মানে বহুতো গছ গছনি কাটি আছে যাৰ ফলত আমি মানে এতিয়া অক্সিজেন লব বা উশাহ পানী খাই লবৰ কাৰণে বহুত দিগদাৰ পা বা ভূমিস্খলন বা খহনীয়া ৰ্বাহি আহিছে।
মানে যি আমি যিমান পাৰোঁ আমাৰ প্ৰকৃতি সংৰক্ষণ কৰাৰ চেষ্টা কৰিব লাগে। নহলে পিছলৈ ভৱিষ্যতলৈ আমাৰ বহুত বেয়া পৰিস্থিতি হৈ যাব পাৰে।
একদম ঠিক কৈছা এতিয়া চাবা হা বায়ু প্ৰদূষণে চোৱা ইমান হৈছে গাড়ী মটৰ ওলোৱা ধোৱাক বা ওলোৱা ধৰা বা প্লাষ্টিক জ্বলালেও ফলত গুৱাহাটী মানে বুলি নহয় বহুতো জেগাত মানে ফলত বিষাক্ত হৈ পৰিছে বা আজি জাল তুমি নিজে চাবা প্লাষ্টিকবিলাক যতে ততে পেলাই দিয় প্লাষ্টিকবিলাক জ্বলাই দিয়ে তাৰ কাৰণে প্লাষ্টিকত খুৱাবলাকতো বহুত কেনে বিষাক্ট বিষ যাৰ ফলত আমাৰ মানে উশাহ নিশাহ লোৱা বা হাঁহ ফাওৰ কাৰণে কষ্ট হৈ যায়।
থিকেই কৈছা মানে পৰিৱেশ ৰক্ষা কৰাতো কেৱল গছ ৰোৱাই নহয় পানী অৱস্থা কৰিব লাগে লগতে কাৰেণ্ট ব্যাবহাৰ কম কৰিৱ। কৰিব লাগিৱ প্লাষ্টিকৰ সলনি আমি বেলেগ বিকল্প উলিয়াব লাগিব আৰু‌ জাৰ বাৰ ডাষ্টবিনত পেলাওঁতে আমি ভালদৰে সঠিকভাৱে পৃথক কৰি পেলাব লাগে।
হয় আৰু চাবা এতিয়া প্লাষ্টিক টো তোমাৰ চাৰিশ পঞ্চাশ বছৰলৈকে নপচে বা নলাব। হলে বা কৃত্ৰিম বান্ধ হয় বা গৰু ছাগলী খাই মই এতিয়া তুমি চাবা য আমি যদি প্লাষ্টিক য'তে ত'তে পেলাই দিওঁ গৰু ছাগলী বিলাকেতো সেইটোয়ে হাব নহয় যাৰ ফলত তেওঁলোকৰ মিত্ৰো সেইটো হ'ব পাৰে আমি, আমি অকল নিজৰ কথা নাভাবি মানে ভাবিব নালাগে। জীৱ জন্তুৰ কথাও ভাবিব লাগিব বা পৰিৱেশৰ কথাও ভাবি
ঠিকে কৈছা আৰু এনেদৰে জাবৰ জোথৰ যতে ত'তে পেলালে সেইবোৰ পিছত নলা নৰ্দমাত জমা হয় আৰু ফলত কৃত্ৰিম বানৰো সৃষ্টি।
হয় একদম ঠিকে কৈছা। আমি মানে আমি যিমান পাৰো জাবৰ জোথ মানে ভালকে। হব লাগে বা ভালকে এনেকুৱা জেগাত থব লাগে য'ত মানে অ' মানে দূৰত থাকে বা আজিকালি তুমি নিজে জানা গুৱাহাটী যেতিয়া আজিকালি মানে নদীৰ ওচৰত যতে ত'তে জাবৰ জোথৰ পেলাই দিয়ে আমাৰ পিনে ইমান যাব যোথৰ বিলাক জতে ততে পেলাই দে। যাৰ কাৰণে এইবিলাক গোন্ধ আহি কিনে মানে আমাৰ বেমাৰ হয় কাৰণ এইবিলাকক গোন্ধতো বহুত গোন্ধ আৰু কেনেকুৱা গোন্ধ আহি যায় ন তাত। কাৰণ আমাৰ বেমাৰো হ'ব পাৰে।
ঠিকেই কৈছা আৰু গাঁৱৰ মানুহবোৰেতো খৰিৰ বাবে অ গছ কাটে কি কিন্ত গেছ চিলিণ্ডাৰৰ দাম ইমান বেছি হৈ গৈছে আমি এইবোৰ সম্পদবোৰ ফুল অপবয় কৰিবলৈ ধৰিছো লাহে লাহে।
একদম ঠিকেই কৈছা মানে সেইকাৰণে যিমান মানে পাৰো আমি পৰিৱেশ তো বাচাই ৰাখিব কাৰণে আমি বেছিকে গছ গছনি ৰুব লাগে বা যিমান পাৰো আমি মানে প্লাষ্টিক ব অ' প্লাষ্টিকটো এৰি কিনে আমি মানে পাৰিলে আমি বেগ বেগ বিলাক। ভাল মোনাৰ বেগ ল'ব লাগে, বা বাৰে বাৰে আমি এইবিলাক বস্তু চলাই থাকিব লাগে। বা বতৰ প্লাষ্টিকৰ বটলবিলাক আমি নেপেলাই কিনে আমি, আজিকালি কিমান ধৰণৰ বস্তুবিলাক বনাব পাৰো ন বটলেদি। আমি বস্তু বনাই কিনে ঘৰত সজাব পাৰিম।
অ' আৰু পৰিৱেশৰ যিবোৰ সম্পত্তি আছে, সেইবোৰ আমি ভৱিষ্যত প্ৰজ জন্মৰ বাবে বচাই ৰাখিব লাগিব। নহ'লে এটা সময়ত এইবোৰ সকলো ক্ষ খতম হৈ যাব।
হয় একদম ঠিক কৈছা। আমি যিমান পাৰো আমি পৰিৱেশৰ ৰক্ষা কৰিব লাগে।
উম। আৰু অ' এই ক্ষেত্ৰত চৰকাৰৰ বিভিন্ন ধৰণৰ অ' আঁচনি নিব লাগে যাতে সম্পদবোৰ মানুহে নষ্ট কৰিব নোৱাৰে।
হয় হয়, একদম ঠিকে কৈছা তুমি। আৰু অকল চৰকাৰী, চৰকাৰৰ দায়িত্ব নহয়, আমাৰো দায়িত্ব হয় যে আমিও আমি প পৰিৱেশ টো বাচাবৰ কাৰণে আমি যিমান পাৰো পানী থাকিব লাগে বা গছ গছনি লাগে মানেটো আৰু এনেকুৱা আ ন আমাৰ ওপৰতে আছে যে, আমি প্ৰকৃতৰ আমি পৰিৱেশটো কেনেকুৱা আমি ৰক্ষা কৰিব পাৰোঁ এইটো আমাৰ ওপৰতো আছে, আমি কেনেকৈ ভাবি কিনে আমি পৰিৱেশ ৰক্ষা কৰিব পাৰো।
অ' আৰু গছ-গছনি এইবোৰ ব্যৱহাৰ কম কৰি দিব লাগে। গছবোৰ কমকৈ কাটিব লাগে।
হয় আৰু চাবা এজো আমি যদি এ যদি এজোপা গছ কাটো না তাত চ আমি দহজোপা ৰুব লাগে, বা ইস্কুলেই হওক বা ৰাস্তাই বা ঘৰতে হওক বা ঘৰৰ ওচৰ যতে হওক আমি যিমান পাৰো আমাৰ গছ পুলি ৰুব লাগে।
উম ঠিকে কৈছা কাৰণ গছৰ পৰাই আমি অক্সিজেন গেছ পাওঁ, যদি গছে কা নোহোৱা হয় যায় তেতিয়া মানুহবোৰ বহুত বিপদত পৰিব।
উম একদম ধৰিছে আৰু চাবা এতিয়া বৰষুণৰ পানী আমি খাবা টেপ বন্ধ কৰা, বা খেতিত ব্যৱহাৰ কৰা, এনেকুৱা হ'ব লাগে। আমি মানে বৰষুণৰ পানী আমি পেলাই যা যাব দিব নালাগে।
উম ঠিকেই কৈছা।
আৰু তোমাৰ মানে ধৰা এ সৌৰশক্তি বা বায়ুশক্তি ব্যৱহাৰ কৰি আমি কয়লা তেলো ব্যৱহাৰ কমাব পাৰোঁ ন।
অ' সেইবোৰ ব্যৱহাৰ কৰি আমি সম্পদবোৰ বচাব লাগে।
হয়। আৰু তুমি কিবা ক'ব খুজিবা নে? মানে পৰিৱেশটো আমি কেনেকৈ ৰক্ষা কৰিব পাৰো আৰু তুমি কিবা?
তাকে মানুহবোৰ, মানুহবোৰ সজাগ হ'ব লাগে, তে তেতিয়াহে সম্পদবোৰ বাচি থাকিব, নহ'লে এটা সময়ত এই সম্পদবোৰ শেষ হৈ যাব আৰু বহু ভৱিষ্যত প্ৰজন্মৰ বাবে একো নাবাচিবই।
হয় একদম ঠিক হৈছে, চাবা পৰিৱেশ আমাৰ মানে পূৰ্বপুৰুষৰ সম্পত্তি নহয়টো, ভ ভৱিষ্যত প্ৰজন্ম পৰা লোৱা, ধাৰ হয়। এতিয়া চোৱা আমি যদি ভাল কৈ বা ভালকৈ যদি ভালকৈ যদি আমি গছ নাকাটি কিনে যিমান পাৰোঁ গছ ৰুওঁ, বা আমি প্লাষ্টিক বিলাক নেপেলাই তাৰে বাৰে বাৰে আমি প্ৰয়োজন কৰিব পাৰোঁ, বা বটল নেপেলাই কিনে আমি বটল বিলাকক অ' কিবা ঘৰ বনাই কিনে ব্যৱহাৰ কৰিব পাৰো বা জাবৰ- জোথৰক আমি এনেকুৱা জাগাত থও, যাতে মানে য'ত জীৱ-জন্তু যাই নাপায় বা মানে মানুহ বিলাকৰ গোন্ধ নাই, এনেকুৱা জাগাত থ'লে বা নদীত নেপেলাই ই কিনে আজিকালিটো ডাষ্টবিন ইমান আছে নহয়, ডাষ্টবিনত ভালকে পেলাই কিনে এনেকুৱা থ'লেইতো আমাৰ পৰিৱেশ নষ্ট নহয়, পৰিৱেশ ভাল হ'ব।
উম ঠিকে কৈছা অ আজি। তোমাৰ লগত এই সম্পৰ্কত কথা পাতি যথেষ্ট ভাল লাগিল।
তোমাৰ লগতো মানে পৰিৱেশৰ বিষয়ে কথা পাতি বহুত ভাল লাগিল, আশা কৰো পিছলেও আমি এনেকুৱা কথা পাতিব। পাৰোঁ।
উম ঠিক আছে।